অ', শুনিছো শুনিছো হয় অ', ভাল ভাল তুমি কি কৰিছা?
ময়ো আছো আছিলো এনে অলপ ফুৰি আহিলো
অ', - অ',
আছো আছো ভালে তাকেই ভাবিলো আজি পৰ্যটন অসমৰ পৰ্যটনৰ ওপৰতে মানে অলপ কথা পাতো নেকি
অ নিশ্চয় নিশ্চয় অসমৰ পৰ্যটন আহ, হয় হয় অসম তোমাৰ যিহেতু ভাৰত আৰু ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন অতি সুন্দৰ ৰাজ্য। ইয়াৰ প্ৰকৃতিক সৌন্দৰ্য অতি কিয় আৰু তোমাৰ, সাংস্কৃতি আৰু তোমাৰ বন্যপ্ৰাণীৰ বাবে ই যিহেতু বিশ্বজ্যুতি পৰিচয়িত আমি সেইটোৰ কথা পাতিলে ভাল হ'ব আৰু
হয় হয় ঠিকে কৈছা যিহেতু অসমৰ মানে প্ৰাকৃতিক সৌন্দৰ্য অতিকৈ মনোমোহা আৰু তাক চাবলৈ আমাৰ বিভিন্ন দেশ বিদেশৰ পৰা পৰ্যটকো আহে সেইবাবে মই ভাবিলোঁ এইটো টপিকৰ ওপৰত এবাৰ চৰ্চা কৰাটো ভাল।
হয় হয় তোমাৰ ইয়াৰে মাজৰে তোমাৰ অ বহু পৰ্যটকে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যলৈ যাত্ৰা কৰে দিয়াচোন। আৰু অসমত তোমাৰ প্ৰায় প্ৰায়ে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ বুলিও কোৱা হয়
হয় হয় ঠিকেই কৈছা
বাৰু তুমি কোৱাচোন অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে তুমি কি ভবা
আহ উ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'লে মানে তাৰেতো কোৱাৰ একো আহ সীমা নাই অসমৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই ধুনীয়া ইমানেই সুন্দৰ অসমৰ যেনেকে অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদী ৰাজ্যখনৰ এক অন্যতম আকৰ্ষণ মানে নদীখনৰ দুই পাৰে বিস্তৃত সেউজীয়া প্ৰকৃতি পাহাৰ পৰ্বত আৰু চাহ বাগিচা মানে মন একেবাৰে মুহি তোলে সেইবোৰ দেখিলে মানে মন ইমানেই ভাল লাগি যায় যে তাতে গৈ পিনে আৰু কেতিয়া মানে উভ তি আহিবলৈ মন নাযায় সেইবাবে মানে আহ আমাৰ অসমৰ আহ যি যিটো প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্যটোৰ বাবইতো আমাৰ অসমখন আহ মানে বিশ্ববিখ্যাত বুলি ক'ব পাৰি কাৰণ যিবিলাক পৰ্যটক আমাৰ ইয়াতে ভ্ৰমণ কৰিবলৈ আহে আমাৰ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য সৰ্যৰ বাবে আহে আমাৰ সৌন্দৰ্য আহ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই মনোমোহা তেওঁলোকে এই প্ৰাকৃতিক সৌন্দৰ্যটোৰ আহ যিটো লোপ সেই সেইটো লোপ উঠাবৰ কাৰ উঠি উঠাবৰ কাৰণে মানে ইয়াতে ভ্ৰমণ কৰিবলৈ আহে নহয়নে বাৰু
হয় দেই তুমি ঠিকেই কৈছা
হয়
উ
বাৰু এ ব্ৰহ্মুত্ৰ নদী অসমৰ জীৱন ৰেখা বুলি কোৱা হয় নহয়নে
হয় দ হয় হয় তুমি একদম ঠিকেই কলা উম তোমাৰ ব্ৰহ্মপুত্ৰ নদীখন কেৱল তোমাৰ পানীৰ উৎসই নহয় তোমাৰ ই অসমৰ সংস্কৃতি অৰ্থনীতি আৰু পৰ্যটনৰো এক গুৰুত্বপূৰ্ণ অংশ যিহেতু তোমাক যিহেতু আমি চবে জানো যে ব্ৰহ্মপুত্ৰখনক ব্ৰহ্মাৰ মানসপুত্ৰ বুলি আখ্যা দিয়া হৈছে ত অ আৰু ই তোমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এক উল্লেখযোগ্য নদী দিয়াচোন আৰু যিহেতু তোমাৰ ইয়াৰ আহ তোমাৰ ই এ চাইনাৰ পৰা চাইনা চীন দেশৰ পৰা আহ বৈ আহি পেলাই ভাৰতৰ ভাৰতলৈ মানে আহে আৰু তোমাৰ ই তোমাৰ হয় আৰু ইয়াৰ পাৰত তুমি চাবা ইয়াৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বহুতোন লোকে বাস কৰে আৰু তাৰোপৰি ইয় যিহেতু তোমাৰ পানী বিদ্যুৎ আহ আহ বিদ্যুতৰ কাৰণেও পানী বহুত দৰকাৰী অ বিদ্যুৎ উৎপাদনৰ ত' সেই হয় ত মই ভাবো সেইকাৰণে ব্ৰহ্মপুত্ৰ নদীখন এক অসমৰ উল্লেখ উল্লেখযোগ্য নদী
হয় হয় ঠিকেই কৈছা তুমি
চ্ছা বাৰু অসমৰ কোন কোন পৰ্যটনস্থলী অধিক জনপ্ৰিয় বাৰু তোমাৰ মতে
আহ অসমৰ কোন কোন পৰ্যটনস্থলী অধিক জনপ্ৰিয় বুলি ক'লে মানে আচলতে গোটেই অসমখন টো জনপ্ৰিয় হযয়ে তাৰে মানে বহুতো স্থান আছে যিবোৰ মানে পৰ্যটন স্থলীৰ বাবে অধিক জনপ্ৰিয় তাৰ ভিতৰত কিছুমান হ'ল আহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী আহ তাৰপিছত মানস ৰাষ্ট্ৰীয় উদ্যান, কামাখ্যা মন্দিৰ, শিৱসাগৰৰ ঐতিহাসিক আহ স্থানসমূহ হাফলং আদি বিশেষভাৱে মানে জনপ্ৰিয় এই সকলোবোৰ মানে আমাৰ অসমৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য্য আছে আহ সেই প্ৰাকৃতিক সৌন্দৰ্যবোৰ অতিকৈ মনোহা কৰি তুলে বিশেষকৈ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমিতো সকলোৱে জানো এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত যত মানে বিভিন্ন ধৰণৰ পৰ্যটন আহ পৰ্যটকবোৰ আহে আহ আহি পিনে ইয়াতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যিবোৰ জীৱ জন্তু থাকে বা তাৰে প্ৰাকৃতিক সৌন্দৰ্যবোৰ চাবলৈ আহে ভ্ৰমণ কৰিবলৈ আহে লগতে মাজুলী মাজুলী তোমাৰ ৰাস মহোৎসৱৰ বাবে বিখ্যাত য'ত বিভিন্ন ধৰণৰ পৰ্যটকে আহি তাৰে ৰাস মহোৎসৱ উপভোগ কৰে আৰু যেনেকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত তেনেদৰে মানস ৰাষ্ট্ৰীয় উদ্যানো বিখ্যাত আমাৰ কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰটোক কামাখ্যা মন্দিৰটোক আমাৰ অসমৰ শক্তিপীঠ বুলি কোৱা হয় তাতে মানে বিভিন্ন ধৰণৰ অকল পৰ্যটক বুলিয়েই নহ অকল দেশৰ দেশৰে নহয় বিভিন্ন ধৰণৰ মানে উম তোমাৰ বিদেশৰ পৰাও পৰ্যটক আহে আৰু এতিয়া মই বাতৰিত পায়ে আছিলো কেইদিনমান আগতে মানে আমাৰ যিবিলাক বলিউডৰ চিনেমাৰ এ হেৰি অভিনেতা হওক বা অভিনেত্ৰী বহু কেইজ নে মানে কামাখ্যা ভ্ৰমণ কৰিবলৈ আহিছিলে কামাখ্যা মাৰ ওচৰত সেৱা লবলৈ আহিছিলে এইবোৰ মানে আহ কবলৈ গ'লে এই সকলোবোৰ আমাৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ মানে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অতিকৈ গুৰুত্বপূৰ্ণ অংশ বুলি ক'ব পাৰি আৰু যিবোৰ মানে এটা অ অধিক জনপ্ৰিয় পৰ্যটনস্থলীও হয় নহয়নে বাৰু
হয় দেই তুমি ঠিক কথা কৈছা তাতে আৰু মই তোমাৰ ক কব বিচাৰো জাতিংগা জাতিংগাও অসমৰ বহুত বিখ্যাত তাতে যিহেতু চৰাই চিৰিকটিবোৰে আহি পেলাই তাতে একেলগে নিজৰ জীৱনটো শেষ কৰে তোমাৰ জাতিংগাঁও অ শুনিছো শুনিছো -শুনিছো
বাৰু তুমি এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অলপ ক'ব পাৰিবা নেকি?
অহ, অ, কাজিৰঙা অ, - তোমাৰ
শুনিছানে? হয়- হয়- হয়, অহ, হ, কাজিৰঙা ৰাষ্ট্ৰ উদ্যানৰ বিষয়ে ক'বলৈ গলে তোমাৰ যিহেতু তাতে এশিঙীয়া গড় পোৱা যায়, হেৰি পোৱা আহ, উম', কাজিৰঙাত আহ, যিহেতু তোমাৰ এশিঙীয়া গড় পোৱা যায় এশিঙীয়া গঁড়ৰ, বিখ্যাত বহুতো পৰ্যটকে তোমাৰ এশেঙীয়া গড় চাবলৈ কাজিৰঙা আহে দিয়াচোন আৰু উম, ময়ো কাজিৰঙা গৈছিলো বহুত বছৰ আগতে তেতে তাৰ মনোমহা পৰিৱেশ টো দেখি মইও মুগ্ধ হৈছিলো। আঃ তাকে আৰু-
হয়। মানে ইয়াতে আমাৰ বিদেশৰ পৰাও বিভিন্ন ধৰণৰ পৰ্যটক আহে কাজিৰঙা ভ্ৰমণ কৰিবলৈ, অ, আৰু প্ৰতিবছৰে হাজাৰ- হাজাৰ, দেশ, দেশৰ পৰা বিদেশৰ পৰা পৰ্যটক আহি পিনে মানে কাজিৰঙা ভ্ৰমণ কৰে হয়নে তেনেদৰে, যেনেকৈ ক'লোঁ মাজুলীৰো বহুখিনি বিশেষত্ব আছে যিহেতু মাজুলী বিশ্বৰ অন্যতম বৃহৎ নদীদ্বীপ হয়, ই, মানে আমাৰ বৈষ্ণৱ সংস্কৃতি হওক, সত্ৰ হওক, মুখাশিল্প হওক বা মনোৰম পৰিৱেশ পৰ্যটকসকলকো মানে প্ৰ- প্ৰদান, কৰে বিশেষ ধৰণৰ আক-আকৰ্ষণ হয়। মাজুলী আহ, মাজুলীত অকল মানে উম, অকল এটা ডাঙৰ মহাদ্বীপ মানে নদীদ্বীপে নহয়, য'ত আমাৰ অসমীয়া সংস্কৃতি বহুখিনিয়ে মানে ঐতিহ্য বহুখিনি সংস্কৃতি সংৰক্ষিত হৈ আছে আৰু তাতে সত্ৰসমূহে বিভিন্ন ধৰণৰ তোমাৰ আমাৰ অসমৰ যিখিনি সংস্কৃতি আছে, সেইখিনি সংৰক্ষিত কৰি ৰাখে।
আচ্ছা তুমি অম্বুবচি মেলাৰ কথা কিবা জানা নে?
নহয়নে বাৰু?
হয় -হয় তুমি ঠিকে ক'লা মই তোমাৰ কথা মতে একমত। আহ, বাকী তুমি অম্বুবাচী মেলাৰ কথা কোৱাচোন অলপ যদি জানা?
বহুখিনিয়ে মানে সহায় কৰে। হয়, অম্বুবাচিমেলা, অম্ববুচি মেলাতো, আমাৰ বাবে বহুখিনিয়ে মানে এটা গুৰুত্বপূৰ্ণ উৎসৱ বা মেলা বুলিয়ে ক'ব পাৰি। কাৰণ এতিয়া মানে, অত, এটা, - আকৌ আম্ববুচি মেলা আহি আছে। -যত মানে আমি সকলোৱে অম্বুবাচী মেলাটো অতি উলহ - মালহেৰে উদযাপন কৰা যায়। যিটো কামাখ্যা মন্দিৰত মানে অহ, অনুষ্ঠিত কৰা হয় কামাখ্যা মাৰ আশীৰ্বাদত এই অম্বুবাচী মেলা, টো অনুষ্ঠিত হয় আৰু বিভিন্ন ধৰণৰ অকল পৰ্যটকে নহয় আৰু গোটেই দেশৰ মানুহেই নাহে বহুত দূৰৰ পৰা উম, মানুহবোৰ অম্বুবাচী মেলালৈ আহে বহুত ধৰণৰ সাধুসন্ত তীৰ্থযাত, অসমলৈ আহে এই অম্বুবাচী আহ, মেলা আহ, মেলাটো মানে উপভোগ কৰিবলৈ আৰু অম্বুবাচী মেলা বহুত আহ, আৰু এই অম্বুবাচী মেলাৰ সময়ত কামাখ্যামন্দিৰটো ইমান ধুনীয়াকৈ হৈ যোৱা হয় দেখিবলৈ কি মনোমোহা হয়। আৰু তাতে মানে মানুহবোৰ, পুৰা ভৰ্তি হৈ যায় সেই সময়ত মানে খালী ঠাই তুমি কতো নোপোৱা গোটেই মন্দিৰটো মানে মেলাৰ নিচিনা হয় ।যিকেইদিন অম্ববাচী মেলা উদযাপন কৰা হয়, দেখিবলৈ মানে এটা মনোমোহক আহ, পৰিস্থিতি হয় ।আহ, বাৰু তুমি অসমৰ, ঐতিহাসিক স্থান সমূহৰ বিষয়ে অলপ ক'ব পাৰিবানে?
আহ, অসমৰ ঐ, ঐতিহাসিক তোমাৰ, স্থানসমূহৰ বিষয়ে ক'বলৈ হলে আহ, তোমাৰ, - অসমৰ ঐতিহাসিক বুলি শিৱসাগৰ- শিৱসাগৰক আহোম সাম্ৰাজ্ৰৰ ঐতিহ্যৰ ভৰাল বুলি কোৱা হয় দিয়াচোন। তোমাৰ ৰংঘৰ, তলাতল ঘৰ, কাৰেং, ঘৰ আৰু শিৱদৌল ইতিহাস কৰ্মীসকলৰ বাবে, বিশেষ আকৰ্ষণ আৰু, সেই স্থানসমূহে অসমৰ গৌৰৱসমূহ অতীতৰ -কথা সোঁৱৰাই দিয়াই দিয়া।
অহ, বাকী ঠিক আছে দিয়া আজি কথা- পাতি ভাল লাগিল। মই থৈছোঁ, মানে মই ৰাখিছোঁ। মোৰো বহুত ভাল লাগিল আজি মানে কথা পাতি।
ঠিক আছে বাৰু আজিলৈ সামৰিছোঁ ।আকৌ এটা নতুন বিষয়ত কথা পাতিম বেলেগ এদিন, আজিলৈ ধন্যবাদ, হয়।